অ
কি কৰি আছা?
মানে আজি উঠিছোহে, উঠিয়ে কাম কৰি আছো, ইমান কাম কৰিছো ভাগৰ লাগিছে। ৰাতিপুৱা উঠি ৰুটি বনালো যে
হয় হয় হয়। এ মইো অলপ দেৰিয়ে হৈছে আজি মানে এতিয়া গৰম বন্ধ একো ভেজাল নাই যেতিয়া ছোৱালীজনীও আজি কলেজত কিবা আছে যে কিবা প্ৰতিযোগিতা আছে যাব তাই।
অ'
চিনি বনালো তাৰ পিছত আকৌ হ ভাত বনালো এ ভা তিতা কেৰেলা টোৱে ভাজিলো দালি বনালো, তাৰপিছত আকৌ মাছৰ গৰ মাছ যে মাছৰ সেয়া পিটিকা অকমান বনালো
ও'
গৰৈ মাছৰ পিটিকা নোখোৱা নেকি তোমালোকে? হয়। নহ নহয় গৰৈ মাছৰ পিতিকা খাই পোৱা নাই? হা
উম পাইছো, খাই ভাল পাওঁ।
সৰু মাছ।
কেনেকে বনাই, উম
অ' মই মানে হেৰি মাছটো ধৰি লওঁক বাচি লৈ ভালকে ধুই নিমখ দি ধুই লওঁ আৰু। মাছৰ গোন্ধ আহিব বুলি নিমখ দি ধুই লওঁ, ধুই লৈ তাৰ তাৰপিছত আকৌ এই এই মাছটোতে মানে কি কয় হেৰি কটাৰী দি বা বা বঠি দি পিচ পিচ কে কাটি লওঁ তেতিয়াহে ভিতৰত বস্তু সোমাব তেতিয়া হে কেৰাহী কেৰাহীত টো পাতি লৈ তেতিয়া তেল অকমান দিয়ক, তেলখিনিতে মানে মাছ লুটিয়া পুটীয়া কৰি দিওঁ ধৰি লওক অকমান অকমান ৰঙা হৈ গ'ল আৰু তাৰপিছত মাছটো উঠাই থৈ, তেতিয়া পিয়াজ খিনি ভাজি লওঁ, তাৰপিছত কেঁচা জলকীয়াখিনি ভাজি লওঁ উম লৈ তেতিয়া আদা আদা দিওঁ, তাৰ ত আকৌ এ হেৰি যে ধুনীয়া যে ধুনীয়া থাকিলে ধুনীয়া দিওঁ আজি ধুনীয়া দিয়া নাই এতিয়া ধুনীয়া এতিয়া ধুনীয়া চিজন নহয় যে। তেতিয়া মানে হেৰি খায় এতিয়া এই বঙালী আছে যে আমাৰ হেয়াকে দুটামান অ', আছে আছে লাগিলে নিবা দালি দালিৰ লগত দি খাবা বহুত ভাল লাগে খাই। তেতিয়া সেনেকে আমি পিটিকা অ', অ', তেতিয়া সেনেকে পিটিকা খিনি মানে কি কওঁ হেৰি পাতাত পিচি নলওঁ হাতে মোহাৰি লও হেৰি উম, কি কয় পাতত পিচিলে মানে একে পুৰা মিহি হৈ যায় যে। চাই দিয়া এ কটাডাল পেলাই এতিয়া মানে হাতে মোহাৰি লওঁ ভাল লাগে খাই সেনেকে তোমালোকে কেনেকে খোৱা?
তেনেকেইে খাওঁ, তাৰ লগত উখোৱা চাউলৰ ভাত লৈ ল'বা
হয় হয় হয় হয়
খাই তেনেকে।
অ' উম তাৰপিছত এতিয়া বোলো কাম বন খিনি কৰি লওঁ লৈ এই আৰু ওচৰৰে বোৱাৰী এজনী মা দিছো, ছোৱালীজনীক শাৰীখন পিন্ধাই দিবৰ কাৰণে উম তাই পিন্ধাই দি ল তোমাৰ ফোনটো আহিল যে কথাটো পাতি কিয়বা পায়িলে।
অ' মই পঢ়ি আছো, সেইবিলাক কৰি ঘৰৰ কাম কৰি আছো, বিছনা এইটো যে এইকিদিন সময়ে পোৱা নাছিলো পথাৰত মানুহ গৈ আছে যে সেইবিলাকৰ কাৰণে কৰিব পৰা নাই। আজি মানে সময় পাইছো যে, এইবিলাক অলপ ওলাই লৈছো মানে কাপোৰ বিলাক ধুইছো ঘৰ বিলাক জোকাৰিছো জাৰিছো মানে চব তেনেকে উলাইছোঁ।
ময়ো কৰিব লাগিব এতিয়া আজিৰপৰা বন্ধ দিছে এতিয়া তাইও ওলাই যাব তাৰ বাপেকো ওলাই যাব উম, এতিয়া মানে গোটেই খিনি কাম কৰিব মানে এ অকল আনিছিলে মানে কিনি আনিছিলে কল আনোতে মানে অকমান ধৰি ল কলা কলা পৰি গৈছে ছোৱালীজনীও নাখায় মই অকলে অকলেনো কিমান খাম। সেই তেতিয়া মানে কলৰ কেক এটা বনাব উলাইছোঁ এতিয়া, গোটেই খিনি কাম কৰি শেষ কৰি তাইক ওলাই দি তেতিয়া কলৰ কেকটো মানে বনাম।
অ', নাজানো আৰু কৰপৰা আনিছে?
এই মালভোগ কল আনিছিলে। উম, ভীমকল দিও ভীমকল নহয় ভীমকল দিও হয় মানে এতিয়া মালভোগ কল দিয়ে বনাব উলাইছোঁ তাৰমানে কল খিনি এনেই পেলাই দিব মন নাযায় গৰমতে আজিকালি বস্তু সাৰ দিয়া বস্তু যে, আনা লগে লগে কলা পৰি যায়। উম, গেলি যায়গৈ এতিয়া মানে অকমান কলা পৰি অ, এতিয়া অকমান কলা পৰি গৈছে যে। হা?
কলৰ গছ নাই নি?
কলৰ গছ হেৰি নাই আছ এই আমাৰ কলকেইটা একদম হেৰি প' বালি মাটি যে কল মানে সৰু সৰু হৈ যায় একদম এৰাঙুল এৰাঙুল হৈ যায় এটা সৰু ল'ৰা ছোৱালী ছিলো খাম, এই ধৰি লওঁ উম, আ, ডাঙৰ কলত কত যেনেকে আগটো পিনে অকমান সৰু সৰু থুপোলাই সেনেকেহে ওলাই মানে হেৰিডোখৰ ভাল নহয় যে। উম, সেইটো কাৰণে ধৰি ল' কল খিনি এতিয়া বেয়া হৈ যাব কাৰণে বাকলি গুচাই লৈছো বা বাকলি গুচাই লৈ তাৰ পিছত হেৰি যে চালনী যে এয়া এই বাঁহৰ চালনী যে। এ চালনীত মানে চালিছো চালি লৈ তেতিয়া মানে কি গুটি ধৰি লও থাকে এটা দুটা গুটি ওলাই দিয়চোন তেতিয়া আৰু। গুটি খিনি পেলাই লৈছো তাৰপিছ সেইখিনি পুৰা মিহি কৰি লৈছো। মিহি কৰি লৈ তাতে মানে পিঠা গুৰি যে সেই পিঠাগুৰি মানে হেৰি কৰা সানি লৈছো।
মিক্সিত দিছিল নে নে কি এনেকে হাতে।
হাতে মানে চালনীত দি দিছো স মিক্সিত দিলে মিক্স। চিট আলো একে লেতেৰা হৈ যায় কিমান সুমা আৰু সেইটো কাৰণে হাতেৰে পকিলো। মাহাতে মানে চালনীত সেই তাৰপিছত পিঠাগুৰি লৈ পিঠাগুৰি লৈ পুৰা ফেটি লৈছো মানে খেতি লৈ তেতিয়া পোলাজিয়া যে চিনি পোৱা?
অ', পাওঁ পাওঁ।
ধৰা তোলাৰ যিয়া দিছো তাৰপিছত আকৌ সেই খাৰ যে এ আমি যে তৰকাৰী খাওঁ। সেয়া খাই অকল খাৰ অলপমান দিছো তেতিয়া বস্তুটো মানে ফুলি উঠিব। তাৰপিছত নিমখ দিছো। অকলৰ কেক বনালে মানে কি হেৰি মিঠা মিঠাটো নিদিলেও হয়। এতিয়া আমাৰ চবৰে চুগাৰ আছে যে সেইটো কাৰণে আমি। ঠা খাব নোৱাৰো সেইকাৰণে। সুদা কলৰ মিঠটোয়েহে দিছো আৰু বেলেগ মিঠা দিয়া নাই আৰু।
অ'।
সে কৰি তেতিয়া আমাৰ যে ৰাইচ কু কুকাৰ আছে ৰাইচ কুকাৰ চালনী আছে এ সূতা সূতা গুটা ফুটা চালৰ থাক ন
অ' আছে।
সেই চালনীখনতে সূতাৰ কাপোৰ পাৰি দিছো পাৰি দি লৈ তাতে মানে। এ পাতলা পাতলা কে মানে মিলি দিছো। তাৰ পিছত থাকে ধাকন দি থাকি দিছো আৰু।
অকনমান ভাল দে ভাল দিবে নিদিয়ে কেক বনালে। অলপ তেল দিয়ে নে ৰিফাইন বনাইে অ' হেৰিব।
নহয় এই অলপ একো আমি তেলৰ ব্যৱসায় নকৰো। অলপ তেলৰ ব্যৱসায় নকৰো। উহাই দিও মানে এই আকাাইশ টকাৰ পানী দিও। ওপৰত মানে চালনি দিওঁ ৰাইচ কুকাৰ নিদিলেও আমি ডেক্চিতো দিব পাৰো। এৰ লাইন নাথাকিলে কেতিয়াবা দেখছি দিম মুখখনতে কাপোৰ কঢ়ি।
অ'
অ' ৰাইচ কুকাৰত দি মানে কি চালনীখন ধুনীয়া যে চটা উ ধৰি লও সেই কেনেল ফ কাটিবৰ কাৰণে ভাল আৰু কেকৰ নিচিনা একদম ধুনীয়াকে। এতিয়া মানে যদি আমি ডেকচিত দিওঁ গোটা হয় বস্তুটো এনেকে স হৈ এনেকে গোটা হৈ উঠে যে সেইটো কাৰণে কাটিব বেয়া উ লাইন নহ'লে। কেতিয়াবা দিও সেনেকে আৰু নহলে। টেকেলি দিলে আকৌ টেকেলি পিঠা নিচিনা হৈ যায় যে কাটিবৰ কাৰণে ধৰি ললেও অপমান ন। সুবিধা দেখিব বেয়া দেখে উম ধৰি লওক এ। হে ৰাইচ কুকাৰ চালনীখনত যদি দিও তেতিয়া মানে একে ধুনীয়া। নিচিনা চটা হৈ উঠে দেখিবও ভাল লাগে। খোৱাতো পিছৰ কথা দেখিবও ভাল লাগে হয়। এয়া ওপৰত দেখিব ভালকহে বেছি খাই অ'। সোৱাদটো থাকিলেও নহব নহয় উ জলা এনেকে বনালেও সোৱাদ। তোমালোকে খাই পোৱা নাহিলা আদি নহলে হেৰি কৰিবা। অ', আজি নহ'লে আমাৰ ঘৰত আহিবা, তেনেলোক কেনেকে বনাই দেখাই দিম। আৰু খায়ও যাব পাৰিবা যদি খোৱা নাই ঘৰত থাকিবা নহয়
সেফালে যাম বাৰু কাম বিলাক যদি হৈ যায় মোৰ আকৌ আমাৰ মা মা বেমাৰী যে, খতি কৰিব লাগে।
হয়, অ', কি বেমাৰ হৈছে?
য়াৰ চুগাৰ
তোমাৰ মা কি বেমাৰ হৈছে শুধাই শুনাই নাই হয় নেকি। অ' চুগাৰ হৈছে যদি কি খাব দিবা দাদা নহ চুগাৰত। ধৰি লও ডক্তৰৰ ঔষধো খাব আৰু যে আৰু এটা বস্তু খাব পাৰে। নহ আকৌ আমাৰ গাঁৱলীয়াও এটা ঠাই নহয় এনে। ধৰি লওক এইয়া যে উ গুটি গুটি হয় কপালত যে এনেকে তাই। ছিলে যে ধপক ফুতে সেইটো চিনি পোৱা গুটিটো অ', মাহে অ', সেই অ', কপাল ফুতা বুলি কওঁ, ন আমি আমি মানে কি কৰো কপাল ফুটা বুলি কওঁ এতিয়া এতিয়া তোমালোকে কি কোৱা নাজানো সেইটো মানে গুটিটো আনিবা গুটিটো আনি ৰ'দত শুকাই তেতিয়া ৰাতিপুৱা ৰাতিপুৱা খালি পেটত সেই ভিতৰত গুটি এটা সেইটো খাব দিবা। ন উ তেতিয়া একদম হেৰি চুগাৰটো একদম নৰ্মেল হৈ যাব আৰু। সেইটো গুটি খাব লাগে। অ', শুকাই অ', পূৰঠকেইটা আনিবা অলপ অলপ না শুকানটোৱে আনিবা সেই থৰি লোৱা তাত অ', পানীত নিবিজালেও হ'ব, ধৰি লওক এই ইয়াত বৰি কেনেকে খায়? ব বৰি যে খাই সেনেকে। এনেকে খাব লাগিব গুটিটো ভিতৰত গুটি এটা আছে শুকালে মানে গুটিটো সৰু হৈ যায় নহয়। বৰি নিচিনা হৈ নাযায়। সেইটো সেইটো খালেও মানে হেৰি চুগাৰত বোলে একেদম কমি আহে বোলে একদম ড্ক্তৰৰ ওৰতো খাব লাগিব অকল যে এইটো গাঁৱলীয়া ঔষধ খালেই যে ভাল হ'ব সেইটো নহয় ডক্টৰৰ ঔষধ খাব লাগিব। এতিয়া ধৰি লোৱা এইটোও খাব এতিয়া ড্ক্তৰৰ সদায় এতিয়া দুখীয়া মানুহ কিমান কিনি আনিবা এটা।
উম।
হা।
উম।
ডক্টৰ ঔষধ ধৰি ল' কিনি আনিব এতিয়া সদায়তো ইমান দামৰ বস্তু কিনি আনিব নোৱাৰে হয়। বা এদিন যদি এয়া খাই এদিন সেয়া খাব এতি এতিয়া হ'ব দিয়া নহ'লে তুমি আহিবা নহ'লে।
পিছত কথা পাতিম।